হেল্ল'।
হেল্ল'। শুনিছান নাই?
অ', শুনিছো।
হেল্ল'। অ', কি কৰিছ?
এনেই তই?
এনেই।
তোৰ লগৰ কেইজনী যে যোন কেইজনী অ', ভালেই তই যে যোন কেইজনীৰ লগত থাক যে লগৰ পি জি থাক যে।
উম।
ক'ৰ হয়?
তৰানি।
সেই পি জি ত থকা, অহ, পি জি ত থকা কেইজনীৰ?
এই লখিমপুৰ চাইডৰ।
হা'।
লখিমপুৰ চাইডৰ।
অ' পঢ়ি আছে নেকি সিহঁতি?
অ' লেবৰেটৰী।
অ',
উম্ কেলে?
এনেই সুধিছো আৰু দুইজনী লেবৰেটৰীয়েই হয়।
উম
আহ
এইয়াতো মই থকা পি জিটোত বেছিভাগ ছোৱালী লেবদ তেওৱান
অ
উ নাৰচ নহ'লে লেবৰেটৰী
সেইবিলাকে আছে ন
উম অকল বেলেগ বুলি ক'লে মইহে আছো
আহ
উম কেলে ৰুম লাগিছিলে নেকি
ৰুম মোক নালাগে বাৰ হেৰিহে সিহে লগৰজনীয়েহে থাকিম বুলি কৈ আছে
ইয়াতে আহ পি জি এটা আছে উম এয়াচ সিহঁতৰ যে
উম
আৰু এটা পিজ আছে
উম
তাত এজনী এজনী ছোৱালী গ'ল কে এতিয়া এটা চিট খালী আছে হেনো এটা এটা ৰুমত দুজনী থাকিব কিব দিয়ে
অ তাৰ ৰুম চিষ্টেম টা মানে
ৰুম চিষ্টেম নহয় দুজনী থাকিব দিয়া দুজনীও এজনীও ষোল্ৰশকে লৈ আক
আহ নহয় হ'লেও মানে ত উম তহঁতৰ যেনেকে যে হেৰি হল আছে যে সিহঁতৰ মানে এ ৰুম আৰু হয় নাই হেল্লৌ
অ তাত ভাল ব ৰুমত তাত যে
উম
খুনছনাই
শুনি আছো তই শুনিছ নাই
উম
তাত যে কি
তাত ৰুমত আলনা বিচনা সেইখিনি চব দিয়ে ন কাৰেণ্টৰ বিলটো দি দিয়ে কিন্তু গেছটো নিজব
আহ
সি থাকো বুলি ক'লে যে এতিয়া এতিয়া যোনজনীয়ে এটা ৰুমত অকলে আছে সেইজনী গেষ্টটো আছেই থকাতটো
অহ
মিলাই লব লাগিব আকৌ থাকিলে
উম কব লাগিব সেই ছোৱালীজনী কৰ আৰু গম পাৱও নেকি
উম গম নেপাও
অহ
সেইদিনাখন কৈছিলো উম
অ
এইপিনে আহোতে যে সেই ফুল থকা ৰাস্তাটোত ফুল আছিলে যে
উম
সেইটো ৰাস্তাত সোমাই যায় হেনো
অহ তাত মানে পুৰা চিট ফুল তাৰমানেনে
উম অকলে এটাা এতিয়া গ'লগে এজনী সেইজনী ছিটটোৱে আছে ভালে বুলি কৈছে আহ খোৱাাতটো
উম তই তাত অলপ অসুবিধা হয় ন বৰষুণ দিলে
উ বৰষুণ দিলে অসুবিধা নহয় ৰ'দ দিলেহে অসুবিধা হয়
উম মানে বৰষুণ দিলেও যে হেৰি জানো চিৰিবলাক যে চলে মানে কি বুলি কয় সেইটো উম পিছল নহয় ন উম
কিন্তু এই ৰুমতহে ইমান উম
উম
কিন্তু আমাৰ ৰুত ইমানো সুবিধা নাই আকৌ
অ দুতে গম পাইছিলো অলপ
তাত এতিয়া আলনা চব দিয়ে উম দে পাৰ গি এনেও দুজনী থাকিলে ৰুমটোত ভালে লাগে যে
অ বেছি থাকিলে কেনেে অলপ হেৰি লয় ন
উ পঠাৰ নিমিলে
সেইটোোৱে সেইটো মেইন ক দুজনী থাকিলে জানো এজনীয়ে এ ভাত বনোৱাতেো এতিয়া ধৰ তই ৰাতিপুৱা বনালি এই গধূলি বনালে নহ'লে হৈ গলে কিছুমান নিলে বাৰু হ'লেও জ তৰ কেতিয়াবা নিমিলে ন ছোৱালীবোৰ জ তৰ হলে
উম
সতিয়া নবজ ন
উ আছ অ সি ঘৰত ঘৰু কছ ল গ
অ অঁ
উম তাই সেই তেতিয়া বাৰু বেমাৰে হৈ আছে বাৰ আমি যে গৈছো যে হস্পিতেেল গৈছো বুলি
উম
সেইহ তাৰ আগৰ পৰা বেমাৰে হ তাৰপিছত কালি মানে ধৰ ঘৰৰ পৰা নিব আহিলে ক'ৰবাত নিব আহিলে মানে সিহঁতৰ আহিলে তাৰপিছত সি দহটামান বজাত গৈছে নেকি দহটা নে চাৰে দহটা সেনেকুৱা কিবা
অ ইমান ৰাতি
নহয় ৰাতিপুৱা দিনত
অ অ জোৰকে হ'ল নেকি বেমাৰ
উম জোৰকে হ'ল মানে হেৰি কমজুৰি হৈ গ'ল মোৰ ঘোৰা খুচকাাহ আহ ো মোৰ ঘুৰাই মানে বহি থাকিলো মানে মোৰ ঘুৰাতটো আছে আৰু অলপ কমজুৰি কমজুৰি আৰু
অহ।
উম।
তেজ নাই কিজান।
হ'বও পাৰে সেনেকুৱাবিলাকো হ'ব পাৰে। উম।
নহ'লে বাকী প্ৰেচাৰটো ঠিকে আছে বুলি কৈছিলে।
উম, প্ৰেচাৰটো ঠিকে আছে বুলি কৈছিলে।
উম।
তাৰ পাছত সেইদিনা আমি তাৰ পৰা অহা পাছত যে আকৌ সি গধূলি টাইমত হস্পিতাল গ'ল। সি মোৰ ঘূৰাই কেনে মানে কান্দি আছে, আকৌ তাৰপিছত বাৰ লগত আকৌ হস্পিতেল গ'ল।
আহ।
উম।
ইমান গৰমত আকৌ বেমাৰ
উম। তাই ফোন কৰিছিলে তাৰপিছত ভাল নাই পোৱা বুলি কৈছিলে।
অ'।
উম।
এতিয়া হোষ্টেল চালি গে যে
অ', সেয়াতে যোৱা আকৌ ত-তই য'ত থাক যে। তাতে যোৱা হ'ব। হোষ্টেল মানে
নহয় উম এতিয়া হোষ্টেলত থাকিব দিব যে সেয়াত ক্ৰচিং কৰিবলৈ। তাত এতিয়া এতিয়া চাই কাইলৈ চাই কেনে যাব লাগিব নে কি?
কাইলৈ চাবলে মাত দিছে। মানে হোষ্টেলৰ এডমিচনখিনি কৰাব হেনো আৰু কোনে কোনটো টাইমত ক্লাছ কৰিব। মানে তিনটা টাইমত ক্লাছ কৰিব আৰু তাত। মৰ্ণিং এটা টাইম আৰু ইভিনিং আফটাৰনুন তিনিটা টাইমত। তাৰপিছত কোনোবা এটা টাইমত বোলে বহুত ষ্টুডেন্ট হৈ গৈছে গৈ।
অহ।
উম, সেইটো কাৰণে মানে কাইলৈ মাতিছে আৰু।
ফ্ৰিং উম সেইটো ক্ৰচিংটোত ফ্ৰিনে?
ফ্ৰী হয়, উম।
অ', হোষ্টেল ফ্ৰীচতা?
একো নলয় অকল নিজৰ বস্তু বাহনীবিলাকে লাগে আৰু মানে উম, তই ধৰি ল নিজৰ কাপোৰ কানি। কাপোৰ ধুবৰ কাৰণে কিবা গা ধুবৰ কাৰণে। সেইবিলাকে আৰু তুলি চুলি সেইবিলাকে। বাকী একো দিব বাকি সিহঁতৰ ফালৰ পৰাই দিব।
হোষ্টেলটো দেখিছনে নাই?
হোষ্টেলটো নাই দেখা কাইলে কাইলে সেইটো কাৰণে মাতিছে আকৌ। নাই কাইলে সেইবিলাক চব কৰাব চাগে। এতিয়া এডমিচন এতিয়া চিত ফুল হৈ গ'ল বুলি কৈছে। উম, মানে যে অনলাইন কৰিবৰ কাৰণে এটা আহিছিলে দেই সেইটো অনলাইন কৰাৰ পাছত যে আ আকৌ এডমিচন কৰিল আকৌ অনলাইন কৰিলো তাৰপিছত আকৌ এডমিশন কৰিলো তাৰপিছত এতিয়া নাম আহিলে আৰু কিছুমান অফলাইনতো এডমিশন কৰিলে দেই সেইদিনা আমাৰ যোনদিনা এডমিশন কৰি তেতিয়া অফলাইনতো কিছুমানে এডমিশন কৰি ল'ব
উম
তগ ন বালি
উহ
আহ ময়ো এনেকে গম নাপাও বেলেগৰ ষ্টেটাচ বিলাক দেখিলো যে তেয়া দেৰ গম্প লগৰ তাৰ পাছত কৰি চালোৱা
অফলাইন হলে মানে তাত গৈ কিনে কৰিবগৈ লাগিব নেকি
অ তাত গৈ কিনে এডমিচন কৰিব লাগে আক
উম
উম তাৰপিছত আকৌ সুধিছিলো এতিয়া চিট ফুল হৈ গ গ'ল বুলি কৈছিলে আ বেলেগ মানে আৰু লগৰে সুধিছিলে ক তেতিয়া কাললে চিটফুল হৈ গল বুলিহে মানে আমাৰ আমি যেতিয়া অনলাইনত কৰিলো যে অনলাইন মানে যোনটো লিংক উলিওৱা আগতেই মানে এইখিনি অফলাইনত এডমিশন কৰিলে তাৰ পাছত সেইটো অনলাইনতটো খুলিছে গ
উম
উম আম মইতো অনলাইনতে কৰিলো অফলাইনতো গম নাপাও মই অনলাইনতটোহে গম পালো তাৰপিছতলাইন অফ অলাণ্ডো গম নাপালো যে অনলাইনতটো কৰিলো তাৰপিছত নামটো আহিলে আৰু এডমিশন কৰিব কাৰণে কালে
উম
উম
তাৰপিছত লগত থকাজনীে নক'লে
স মতক যে
উম
অকল মৰাণা খিনিৰ কাৰণে আকৌ
অ অকল মৰাণা খিনিৰ কাৰণেহে
মানে মৰাণৰ ফালৰ পৰা যিহেতটো সেইকাৰণে অকল মৰাণৰ
অ সেইখিনি মৰাণ খিনি ঘুৰিকে দিছে আৰু
উম মটকৰ মানে মটকৰ আৰু মৰাণৰ মৰাণৰ ফালৰ পৰা মটকৰ মটকৰ খিনি হ
হে
তিনি দিসকে
হেল্ল' অকল তিনিমাহে অ বেয়া নহয়চোন শুনি আছো
উম উম তিনিমাহ বেছি দিন হেল্ল' উ মাতো গৈছে নাই তিনিমাহে বেছি
আহিছে
অ তিনি মাহক বেছি দিন নহয় উম
অ'
ভালে আৰু
তিনি মানুহ
উম।
মই জনা হ'লে মোক
উম কৰি ল'ব পাৰিলি হ'লে মানে